হেল্ল'
অ কি কৰি আছা?
এ অলপ বহি আছো। তুমি কি কৰি আছা?
অ মই এনে বহি আছিলোঁ। অ চাহ
হয় নেকি? অঁ মই খালোঁ তুমি খালানে?
অ ময়ো খালো। এই আজি তোমাৰ এই চাহৰ লগত গাখীৰ চাহৰ লগত হে তোমাৰ এইযে গজাত পাই ন সেইটো খাইছোঁ।
অ গজা খালা নেকি তুমি?
অ তুমি কি খালা?
অ মই চাহ খোৱা নাই বাৰু, মই গাখীৰৰ লগত তোমাৰ সেইটো খালো ব্ৰেড আনিছিলো ব্ৰেড খালো, দুপৰীয়া মানে ভাত অঁ দুপৰীয়া মানে ভাত খোৱা নাছিলোঁ, আজি আবেলি সময়ত ব্ৰেডেই খালোঁ। ব্ৰেডে খোৱা যায় কিবা দুপৰীয়া নাখালে মানে
অ অ হয় হয় উম ভাল লাগে। মই তোমাৰ যোৱা কালি বনাইছিলোঁ ব্ৰেডৰ যে তোমাৰ এই টছ নিচিনা বনাই যে সেই তোমাৰ বেচনত কিনে বনাইছিলো অলপ। বহুত ভাল লাগে সেনেকুৱা। অ ব্ৰেড চব বুলিও কয়। সেইটো তোমাৰ বেচন দি কিনা বনাই আৰু মানে অলপ মানে সেনেকুৱা বনোৱা নাই। মানে অলপ অলপকে লগাইছিলোঁ তোমাৰ বেচন টো কেতিয়াবা মই সেনেকুৱা কণীৰ লগতো বনাও। কণীৰ লগত আৰু ভাল লাগে। তোমাৰ কণীৰ লগতো বেছি ফ্ৰাই কৰিব নালাগে অলপ অলপকে ফ্ৰাই কৰিলে অ অ হয় সেই টো ভাল লাগে।
হয় তুমি ঠিকেই ক'লা ভাল লাগে কণী চপ বুলি কওঁ আমি।
আৰু কেতিয়াবা এনে তোমাৰ ব্ৰেড এনে গৰম কৰিলে তাৱাত টো চেকি কিনা তোমাৰ যেনেক অলপ তেল দি কিনা ৰিফাইন তেল দি কিনা চেকিলে নহ'লে ঘি লগাই কিনা কেতিয়াবা সেনেকুৱা কৰিলেও ভাল লাগে। অ সেই সে শিকিব লাগে যে কেতিয়াবা সেনেকুৱা ভাল লাগে।
অ মানে এনেকুৱা মই যোৱাকালি আনিছিলোঁ ঘৰত গৰম কৰিলো হা তাৰপিছে কি হ'ল আৰু তোমাৰ ব্ৰেডটো ইমান যে টাইত কিয় বা? ব্ৰেডটো বেছিদিন পুৰণা আছিল নেকি নে কিবা?
অ অ হয় তোমাৰ এই কিছুমান ব্ৰেড ন সেনেকুৱা থাকেই, মানে মানে দেখি, দেখিছোঁ মই তোমাৰ, এনেই তোমাৰ মই সেইযোৰ অ মানে যৰ পৰা আনো সেই সেইটো দোকানৰ ব্ৰেডটোত ভাল থাকে তোমাৰ নৰম নৰম থাকে, আৰু ব্ৰেডটো তোমাৰ চাগে সেই এক্সপাইৰি ডেটটো চাইছিলানে?
অ চাইছিলো তোমাৰ একদিনে হৈছিলে যোৱাকালিৰে ব্ৰেড আছিলে।
অ হয় নেকি? অ মইতো তোমাৰ যেতিয়া হয় সেই তেতিয়াৰ মানে যেনেকুৱা আজিৰ ব্ৰেড আজিহে খাই শেষ কৰো এনেকুৱা নথোও আৰু নেক্স
নহয় মই আনোতে মানে শনি শনিবাৰে শনিবাৰে আছিল ৰবিবাৰ আছিল হ ৰবিবাৰে ব্ৰেড দিব নাহে শনিবাৰৰে থয় সেইকাৰণে।
অ হয় নেকি? অ সেনেতো ভালেই লাগে তোমাৰ এনেকুৱা ব্ৰেডবোৰ, নৰম কিছুমান নৰমো থাকে আৰু এনেকুৱা কিছুমানতটো সেনেকুৱা থাকে। আৰ টাইট টাইট থাকে আৰু।
চব বেয়া নহয় বাৰু অ মই মই আ টো বাৰু অলপ টাইট আছিলে কিয় বা?
অ' হয় চাগে আৰু তোমাৰ এইটো ব্ৰেড টো খাইছানে তুমি সেই যে ভিতৰত যে তোমাৰ কিবা কিবি যে থাকে অ ফ্ৰুটৰ কিবা থাকে যে তোমাৰ।
হয় হয় খাইছো। এইটো অ' এইটো ব্ৰাউন কালাৰো থাকে যে ৰেডৰ সেইটো কালাৰ। মানে উম -উম সেইটো মানে ঘিও থাকে বোলে অলপ।
অ- অ ঘিও থাকে আৰু সেইটো তোমাৰ অলপ এই ব্ৰেডটো অলপ মিঠা মিঠা থাকে।
হয় নেকি?
অ' হয় আৰু তাতে মান তোমাৰ ফলৰ সেইটো কিবা বনাই কিনা যে দিয়ে যে। কিবা মিঠাইৰ নিচিনা।
সৰু সৰু ৰঙা ৰঙা। কিবা থাকে।
অ, অ ৰঙা। তোমাৰ এই কালাৰিং থাকে সেইটো ৰঙা থাকে হালধীয়া থাকে।
হয় হয় নে? অ হয় হয়। অ' সেইটো ভাল লাগে তুমি জোৰকে টিপিবাচোন তাৰ পৰা অলপ তেল নিচিনা কিবা ওলাব।
অ সেইটো তোমাৰ কিহৰ বনাইছে জানানে? সেই তোমাৰ যে এইটো যে থাকে যে আমি যে খাওঁ তোমাৰ কোমোৰা খাও ন, সেই কোমোৰা হয় এইটো।
উম হেই কুমৰা।
অ' কোমোৰাৰ তোমাৰ এই ছাল কোমোৰা যে আমি যে খাওঁ ন, সেইটোয়ে তোমাৰ ডাঙৰ ডাঙৰ ছাল কোমাৰ থাকে ন। সেইটোয়ে মানে তোমাৰ এই কি বইল কৰি কিনে নে কি বইল নকৰে কেঁচাই তোমাৰ ৰস টো ওলাই কিনা তোমাৰ সেনেকুৱা ৰসটো কৰি ওলাই কিনা তোমাৰ এনেকুৱা সেইটো খাইছানে তুমি? সেনেকুৱাই আৰু তোমাৰ সেইটো বনাই আৰু। সৰু-সৰুকে কাটি কিনে পিচ-পিচ কাট তাৰ পিছত তোমাৰ চেনি অলপ পকাই চেনি ত পকোৱাৰ পিছত অলপ ৰং দি দিয়ে আৰু।
উম খাইছো খাইছো এইটো খাইছো কোমৰাৰ মিস্ত্ৰী বুলি কয়।
উম, উম হয় বহুত ভাল লাগে মুভিটো।
হয় সেইটো খাইছো বাৰু মই।
অ, খাইছা ন সেইটো সেইটো তোমাৰ বহুত কিবা কিবি থাকে এনেও পায় আৰু তুমি এনে ড্ৰাই ফ্ৰুটছ কিনিবা ন মই এবাৰ কিনিছিলো ড্ৰাই ফ্ৰুট সেনেকুৱাতটো থাকে তোমাৰ। অ' সেইটো ভাল লাগে কিন্তু সোৱাদটো উম।
অ'।
হয় আৰু তোমাৰ কিছুমান বিস্কুতো থাকে বিস্কুতো থাকে এনেকুৱা। এ, তোমাৰ সেইটো যে কি কয় এটা কে কেক কেক যে থাকে কেক সেইটোতো থাকে তোমাৰ সেই যে কি কয় তোমাৰ এই যে আমি খাও ন' বেকাৰীৰ পৰা কেক বোৰ সেইটোত কেকত থাকে।
অ, বেকাৰি কেক গো থাকে ন ম বেকাৰিৰ কেক তো গম নাপ পাওঁ কিন্তু সেইটো খাই পাইছোঁ তুমি যি ছাল কোমোৰাৰ ক'লা সেইটো খাইছিলোঁ আৰু তাৰ তাৰ বাহিৰেও তোমাৰ এনেকুৱা ফল মূলৰো এইটো বনাই ন ফ্ৰুটচ। আৰু তোমাৰ ফল-মূলৰ বহুত বস্তু বোৰ বনাই নহয়।
অ', অ' হয় ফল মূলো বহুত বাৰ ফ্ৰুটছ বনাই তোমাৰ সেই মদ বনাই আৰু তোমাৰ আ এ কি কয় তোমাৰ জুচ বনাই। আৰু বহুত এনেকুৱা বহুত বস্তু আছে আৰু। কিছুমান তোমাৰ ফলৰ নহলে এনে গছৰ পাতৰো তোমাৰ সেইটোও বনাই। ফুলৰো এইচেণ্ট বিলাক বনাই।
গছৰ পাতৰ এটা কাঠলি বুলি গছ আছে তাৰ মানে পাৰফিউম বনাই তোমাৰ। মদন আ তাৰ পিছত তোমাৰ চন্দনৰ গাছৰ
উম, উম চন্দনৰো বনাই আৰু তোমাৰ এই যে এটা ঘাঁহ যে থাকে অলপ আ- পাতল কে আছে দীঘল দীঘল থাকে যে সেইটো ঘাঁহ বনাই সেইটো কিবা ঘাঁহ বুলি কয়? সেইটো তোমাৰ এ আমি যে সেই যে এটা ধূপ যে লগাও যে। এ, মহৰ কাৰণে ল গাও ন, ধূপ সেইটো মানে সেইটো মানে তোমাৰ সেইটোৰ পৰাই বন আৰু সেইটো ঘাৰ পৰাই বনাই।
অঁ। হয় নেকি গম নাপাও দে আৰু তাৰ পিছে তোমাৰ এই ধুব বোৰ কি তোমাৰ ফুলৰে বনাই নি?
অঁ অঁ ফুলৰো বনাই উ ফুলৰ বনাই ঘাৰো বনায়।
হয়।
তোমাৰ সেই যে এই দুবুৰী বনটো চিনি পোৱা নে দুবুৰী বন?
তোমাৰ দুবুৰী বনটো চিনি পাওঁ হয় চিনি পাওঁ। ধুবুৰি বনৰ কি বনায় তোমাৰ।
সেই ধুবুৰী বনৰো কিবা বনে বুলি শুনা পাইছিলো কিন্তু গম নাপাওঁ মই।
হয় নেকি, দুবৰি বনৰ কি বনাই যে তাৰপিছে তোমাৰ দুবৰী বনটো বেছিভাগ তোমাৰ ইষ্টোদিয়াম বা তেনেকুৱা কিবা কিবি দেখিবলৈ পোৱা যায়। খেলবোৰত যে খেলে
অঁ অঁ হয়।
সেইবোৰ দি সেইটোৱে মানে দুবুৰী বনৰ মানে তোমাৰ পিচ। তোমাৰ সেদিনা ফিফা ৱৰ্ল্ড কাপ যে হৈ আছে তাতে যে দুবুৰি বন আছে নহয় এইটো দুবুৰী বনটো তোমাৰ পিচ -পিচকে বিক্ৰীয়ো হয়।
হয় নেকি অ, গম নাপাওঁ মই অহ তোমাৰ এই ৰাস্তাই - ৰাস্ত তেওঁ লগাই ন' তোমাৰ হে যে অলপ সেইটো কৰিবলৈ তোমাৰ হে কি কৰে, এটা যে থাকে ন তোমাৰ এ ৰাস্তাই- ৰাস্তাই লগাই সেইটো মানে তোমাৰ এই পাৰ্কত লগাই বহুত জাগাত হেই দেখা পাইছিলোঁ মই।
যিহেতু পা লগাই নে বীজে দিয়ে গম নাপাওঁ বীজ দিয়ে নেকি।
অঁ', সেইটোতো ময়ো গম নাপাই এইটো কেনেকুৱা কৰে আৰ খেতি কৰে চাগে সেইটোৰ খেতি কৰে মই এটা জাগাত দেখা পা
মানে তোমাৰ সেই মাটিটো অলপ সেইটো কৰি কিনে তাতে মানে থৈ দিয়ে আৰু পানী সদায় দিয়ে পানী দিলে স তোমাৰ একদম ভালকে সেউজীয়া হৈ উঠে আৰু নহ'লে তোমাৰ এই শুক শুকাই মানে শুকাই কিনে তোমাৰ মানে এ অলপ হে হেই হৈ যায়। সেইকাৰণে সেইটো পানী দিব লাগে।
উম- উম -উম তোমাৰ এই দুবুৰী বনটো ভাল লাগে ন দেখাটো ভাল লাগে। তোমাৰ উম তুমি তাৰ দুবুৰী বনৰ খোজ কাঢ়িব ইমান ভাল লাগে।
উম- উম ভাল লাগে তোমাৰ কিছুমান জাগাত মানে হট হোটেলত নহ'লে তোমাৰ সেই পাৰ্কত আৰু বহুত তেনেকুৱা জাগা ভাল -ভাল জাগা তেনেকোৱা লগাই দিয়ে আৰু ৰা
দুবুৰী -দুবুৰী বনত ৰাতিপুৱা হয়। দুবুৰী বনত তোমাৰ ৰাতিপুৱা মৰ্ণিংবেলাত খালি ভৰি খোজকাঢ়ি চাবাচোন।
হয়- হয় বহুত ভাল লাগে উম হয়।
সেইটো তোমাৰ চকুৰ কাৰণে ভাল হয় জানানে?
উম -উম
দুবুৰী বনত ৰাতিপুৱা খালী ভৰি খোজ কাঢ়াতো
উম উম হয় ভাল হয় এইটো। উম মইতো এনেওঁ ভাল পাওঁ আৰু তোমাৰ আমিতো মানে কি কৰোত তোমাৰ সেই যে অ মানে মই দেখা পাইছিলোঁ তোমাৰ কিছুমান মানে তোমাৰ যেনেকুৱা মন্দিৰ বিলাকত মানে সেনেকুৱা ত মানে তোমাৰ সে- টো দুবুৰী বনটো মানে কিহৰ কাৰণে কিবা পূজা কৰিব কাৰণেও মানে সেই হয়, অ ব্যৱহাৰ হয় উম।
উম, মানে তোমাৰ দুবুৰী বনত মানে কিবা উম, সেইবোৰ মানে ব্যৱহাৰ কৰা ভালে হয়। বেয়া নহয় কিন্তু তোমাৰ দুবুৰী বনৰ ক'ব তোমাৰ দুবুৰী বনত এনে খোজকাঢ়ি ভাল লাগে নে খালি ভৰি
হয় হয় খোজকাঢ়ি বহুত ভাল লাগে আমিতো কেতিয়াবা মানে পাৰ্কত ফুৰিব যাও ন, তেত- তেয়া মানে তোমাৰ সেই সেইবোৰতো থাকে ন পাৰ্কতো থাকে। তেতিয়া মানে বহুত ভাল লাগে তেতিয়া মানে খালী ভৰি খোজকাঢ়ি দিলে আৰু ভাল লাগে। কেতিয়াবাতো আমি তাতে মানে মানে সেইত টো কৰিলও মানে বহিও যাওঁ মানে ভাল লাগে সেনেকোৱা মানে লেত- তেৰা নাথাকে ন সেইকাৰণে চাফা থাকে। বহুত ভাল লাগে সেইটো টো আৰে সেইটো চাগে এইটো তোমাৰ সৰু সৰুৱে থাকে ন তোমাৰ সেইটো ডাঙৰ নহয় কিন্তু। সেইটো ঘাহটো ডাঙৰ নহয়।
অ, হয়।
হয় সেইটো ডাঙৰ নহয় আৰু এনে সৰু সৰুৱে থেক- কে সেইকাৰণে ভাল লাগে দেখাতো ধুনীয়া লাগে ন।
অহ।
দেখাত ধুনীয়া থাকে সেইটো তোমাৰ কিবা কিবি বনে চাগে।
অ বনে চাগে।
উম বনে সেইটো কিবা কিবি সেটো। সেইকাৰণে উম উম হয় দিয়া ঠিক আছ- ছে দিয়া হা ৰাখোঁ।
অ ঠিক আছে দিয়া তোমাৰ লগত কথা পাতিয়ে ভাল লাগিল। হয়।